অ।
এয়া মই এনে আছো তুমি
উম মইো এনেই আছিলো তোমাক মনত পৰিলেকাৰণে কল কৰিলোঁ আৰু
অ
উম খবৰ খবৰ খাতি লবলে
সফেলোৱা তোমাৰ খয় খালী কেনেকুৱা পছে
মোৰ ঠিক ঠাক আৰু চলি আছো ত আৰু উম তোমাৰ
মোলো ভাল বেয়া মাজতে আৰু
আহ অ আচ্ছা আচ্ছা
তাকে মাহঁতৰ ভাল-ভাল তোমালোক
অ, উম, ভালি-ভালি বাৰু।
অ খোৱাব আৰু কিলা
খুৱাব অ কৰিলো ই তুমি
মই কৰিলো বাৰু। তাকে আকৌ দেখোন ভোক লাগিলেই, আজি আজি তোমাৰ হেই মাংস আছিলে আহ নাই মই বনোৱাত মানে বৰ এটা ভাল নহয় বাৰু। নগৈ বনাইছিলে
অ অ অ মই আকৌ বনাবলৈ বৰ ভালকে জানো আকৌ মাংস
অ তেতিয়াহ'লেদম খাব লাগিব তুমি বনোৱা
আহ, তুমি আহিবা আকৌ এইফালে। ইমান দিন গ'ল তুমি আহাই নাই।
অ একচুৱালী টাইমে পোৱা নাই মানে তোমাৰ এই এইটো অলপ কাম আছিলে কাম বন খিনি কৰি এতিয়াও মানে ভালকে আজৰি হোৱাই নাই।
অ, অ, এতিয়াও কিবা কৰি আছা?
কৰি আছো অ ত কাম খিনি মানে কৰি মেলি আ লৈ হৈ একেবাৰে অলপ ফুৰিবলৈও যাম বুলি ভাবি আছো ফুৰিবলৈও যোৱা হব মই এ, জানো চাই লওঁ তেনেকে কনফাৰ্ম হোৱা নাই বাৰু ক'ত যাম। এনে মানে মনতে ভাবি থৈহে দিছো যে যাম আৰু মানে কৰ'বাত কাম বন খিনি কৰি আজৰি হৈ পেলাই ক'বাত যাব লাগিব আৰু।
অ আমিও ভাবি আছিলো কালি চানডে ন লগৰকেইটাক কৈছো উম গৰম দি যিটোহে দি আছে ভাল প শুনিছা? অৰুণাচল ফালে ভালুকপুং, অহ, অহ। সেইফালেই কালি ছো আৰু চান্দে কাৰণে, ফুৰি আহোগৈ এপাক।
অ ধুনীয়া জেগা হ
উম সেইবিলে পৰা ৱাটাৰফল আছে ৱাটাৰফলত মানে গাও ধুব পাৰি, মানে ভাল লাগে আৰু মানে গৈ পেলে
অ মই গৈ পোৱা নাই বাৰু কিন্তু
অহ, আহা নাই নেকি? উম
আ
উম। কিবা কৰি আছে নেকি?
কি কৈছা?
কিবা কৰি আছা
নহয় নাই কোৱা নহয় মই বোলো এইবিলাক গৈ পোৱা নাই কিন্তু মানে যামহে আৰু সফালে
অহ, অহ, আহিবা।
অ হেৰিয়া ৱাটাৰ কি কি কি বুলি কৈছো জেগা
ভালুক পুং ভালুক
অহ, ভালুকপুং, আনিলো দেই, এই ভালুকপুং যোৱা জাগা অলপ মানে গৈ পোৱা নাই, যাম।
অহ, সেইফালে মানুহ আহিয়ে থাকে মানে চাণ্ডি চাণ্ডি বা হওক বা এতিয়াওতো সব স্কুল কলেজ বন্ধয়ে সব মানে তাই ফালে ফুৰিবলৈ গৈয়ে থাকে মানে হোমষ্টেও আছে থাকিলেও পাৰি
অ
সব ফেচিলিটি আছে সেইফালে।
মই এই ফোনতহে চাই দেখিছিল মানে আজিকালি ইনষ্টাগ্ৰামত চব দেখিয়ে পঠাই সে নহয়, মানুহ বিলাকেহে ফুৰিবলৈ গ'লে উওলাই। তাক ইঞ্চ ভিডিঅ'-চিডিঅ' দিয়ে যে। এই ভিডিঅ' চিডিঅ' চাই তেতিয়া দেখুৱাও জেগাবলাক
উম, উম।
কিন্তু ইয়ে আজিকে গৈ পোৱা নাই। যাব লাগিব এদিন সময় সুবিধা মিলাই মেলি।
সেইটো সেইটো, আহিবা এনি ফুৰিম।
এনে আমি ধৰা জুলাই মাহটোত বাৰু সেই আমাৰ ওচৰতে খানা খাম বুলি লগৰ খিনিক কৈছো
অহ, অহ। জুলাই এতিয়া কলেজো বন্ধ হ'ব চাগে ন?
কলেজ বন্ধ এতিয়ালৈকে হোৱা নাই বাৰু কিন্তু কলেজ বন্ধ হ'ব আৰু, লাহে ধিহে হ'ব।
অহ, অহ। আমাৰ এক্জাম হৈ আছিলে, তোমাৰ এতিয়া ছয় তাৰিখে থতম হৈছেহে। এতিয়া-এতিয়া মানে আমাৰ ক্লাছো নাই এতিয়া বন্ধইে কব পাৰি বন্ধই আগষ্টৰ পৰা ষ্টাৰ্ট হব
অহ, আমাৰ সেই বন্ধ হোৱা নাই। বন্ধ দিবহে এতিয়া এতিয়ালৈকে দিয়া নাই
উম
ক'ত আছা?
বন্ধত ফুৰিবলৈ পাৰি আৰু এতিয়া এইটো
বন্ধত ফুৰিবলে পাৰি বন্ধ এদনে ফুৰিব যাব লাগিব আকৌ কলেজ খুলিলে ক'ত ফুৰিবলৈ যোৱা হ'ব আৰু জোন জুলাই মাহতো দেখোন ফুৰিবলৈ ফুৰা বন্ধ এইটো আৰু।
উম - উম। কিন্তু আজিকালি যিহে পঢ়াৰ। প্ৰেচাৰ পৰি যায় আৰু ফুৰিবও নোৱি ইণ্টাৰশ্বিপো থাকে চব মানে নোৱাৰিয়েই আৰু। মিলাবলৈ
অ পঢ়া কথা নকবা আৰু পঢ়িবলে দেখো মনেই নাযাওঁ মানে পঢ়া টাইমত তোমাৰ পৃথিৱী আজোজে চিন্তা কাৰালে স সেইকণ সময় ইনে ইনে নাহে এনে ঠিকেই থাকে দে দিনৰ দিনতটো। দিনৰ - দিনটো ফোনো চাব পাৰি শুই থাকিবও পাৰি। কৱে মানে টোপনিওে দিনতো শুৱে দিনত শোৱা হয় কিন্তু। এই পঢ়া টাইমক অলপ ক পৰা ন তোক। কনডাল আহিব টেবুল খনৰ মানে অ তেও
নোৱাৰি তেনেকুৱা ভাগৰ লাগে।
পথিবি চিন্ন্তা গা সেইকন সময়তে আহিব নে মানে একদম ধুনীয়া চিন্তা কৰিবলগীয়া জেগা বুলি ক'লে মানে সেই। পঢ়াতেবুলখন বুলি কলেও মানে ভুল নহয় আৰু
উম,
ত মানে তোমাৰ কছ ন চকু মানে মে এনেকুৱাকে জপাই - জপাই নিয়ে এ যেন কিবা নিকম কচ নহয় টোপনি
হৈ যায় আৰু।
এ নকবা একদম বেলেগ টোপনি ধৰে দেই। নে আকৌ তুমি টেবুলনৰ পৰা উঠ মানে তুমি তম তোমাৰ পুৰা টোপনি ধৰি আছে দ দে তুমি টেবুল খনৰ পৰা উঠি দিলা
আহো নোহোৱা হৈছে সেইটো উম হয় বাৰু তেনেকুৱা? মোৰ তেনেকুৱাই হয় টোপনি নধৰিলে আকৌ পঢ়াৰ ওচৰত যাবাগে টোপনি ধৰি যাব তোমাৰ ধুনীয়া আহিব শুইবও পাৰে ত
সেইটো ভাল আৰু দিনত দিনতো সেয় একে কৰিব লাগে কেতিয়াবা টোপনি টোপনি ন টোপনি যাবলৈ নোৱাৰিলে পঢ়া টেবুলৰ গৈ হৈ যায়। এইটো এটা বেলেগ এ যাদু নিচিনা মানে একদম ভাবিবলৈ গলে
সেইটো মানে শিক্ষাৰ্থী বিলাকৰ কাৰণে এটা যাদু আৰু হোৱাৰ টেকনিক
অ, তাকেহে একদম বেলেগ জাদু
আহ
তাকেহে বাকী মাহতে কি কৰিছে।
মাহতে আছে টিভি চাই আছে এ আজি কিবা চাটাৰডে স্পেচিয়েল কিবা নাট নাটক দিয়ে নহয় চিৰিয়েল চিৰিয়েল চাই আছে।
অ, আজিকালি সেই টিভি টো নাইকিয়াই হল বৌ মানে- মানে কৰবাত কৰবাতহে আছে এই তোমাৰ যেতিয়া পৰা মানে ফোনটো চবৰে হাত তে, হতে হ'ল আই বিলাক এনড্ৰইড বিলাক কেতিয়াবা সেই সি বোলা বস্তুত। নাইকিয়াই হ'ল আমাৰ ইয়াতো অ, আমাৰ ইয়াতো এই টিভিটো নেদেখা। মানে আজিকালি ফোনতে কিমান সুবিধা দিছে
উম, সেইটোৱয়ে ফোনতে চবে যি য যি বস্তু চাব মন যায় তাকে চাব পাৰি।
অ, চি এলপ। প ধয় আৰু আজিকালি কম ফোনৰ মানে চিৰিয়েল টিভিত ধৰা আজি খন আজি ৰাতিলেহে দিব। কিন্তু ফোনতো ধৰা আজি খন আজিয়ে দিব কালি কাইলে খন আজিয়ে দিব ম অ মানুহ বিলাক একদম চাই মেলি আজহী থাকিব
উম উম সেই দ সেইতি বাকী এতিয়া মুভি এ চাব গৈছা নাই কিবা
মই অ সেইখন ওলাইছে বাৰু যোৱা নাই যাম বুলি ভাবি আছো তাকে লগৰ গি এজনী দুজনী মমান আছে সিহঁতেও যাম যাম বুলি কৈছে তাৰপৰা সিহঁতে এতিয়া মানে কোন দিনা খনি যায় যে আকৌ মানে আলোচনাতে কৰিব লাগিব টিকেট পাবলে বৰ দিগদাৰ অ এইখন ধুনীয়াকে চলিছে আমাৰ এইকণত তাটি গেট পাওঁনে নে নাপাওৱে ন এতিয়া নাজানো আৰু গেট পালে যাাম আৰু ন আৰু কি যদি ইউটিউবত দিয়ে তেনেকে ইউটিউবত নিদিব চাগে ছোপা হেৰিখন ফিল্ম খন
যোৱাকালি চালো গ আৰু কেইটাৰ লগত মানে বহুত ভালে লাগিলে চাইলে উ মানে ৰিচেন্টলি। তে প্লেন মৰিলে আমাৰ ইয়াত
অ' আমাৰ ইয়াতো মাৰিছে কিন্তু মানে সেই আমাৰ এইকেইদিন বতৰটো মানে বেয়া কাৰণে বৰষুণ দিয়ে নে হেৰিয়ে ধৰিবই নোৱাৰি আৰু সেই লগৰ কি। ইজনীও অকমান কাম এটা চলি আছে এজনী আকৌ ফুৰিবলৈ গৈছিলে তাই সেয়া কালি অ কালি কালি নে পুৰহি তাই আহি পাইছে আহি পাই পেলাই তাইক কৈছো তই যাবিনে তাপা তাই বোলে সেই ৰ মই আহি পাইছো হি হে দুদিনমান ৰ আকৌ সিজনীলৈ ফোন কৰিল তই যাবি নে মই যাম। তাকে হেই মই এতিয়া মোক কিবা কাম এটা মানে তাইও কাম কাম এটা চলি আছে কাম অ তাই কাম এটা কৰিহে মোৰ তহঁতি কাম কাম কে থাক যেতিয়া শেষ হ'ব তেতিয়া কবি আও যাম বুলি তেনে কওতে হাঁহি আমি যাম আৰু এইকিন চাবলৈ
উম চাবা বহুত ভাল হৈছে উম
উ মানুহটো ঢেৰ হৈছে বাৰও
অহ
হে অ আমাৰ এই কণত দাদা কেইজন মানে চাবলে গ'ল
উম উম
মানে চাই আহিলে আহিলে এতিয়া এ সিহঁতেও কৈছে যাবি চাবলৈ চাওক চ ধুনীয়া বুলি কৈছে। ক এ কি হয় চাবলে যাব লাগিব
উম সেইফালে বৰষুণত বতৰ বেয়া ন সেইফালে
আমাৰ এইফালে বত অ এ আজি ভাল আজি আজি ৰ'দ দিছে কালি কিন্তু হেৰি আছিলে এই কি বুলি কয় তটো বৰষুণ অকমান অকমানকে পৰিছিলে
উম আও বেলি কালি এইেইদিন মানে এইকেইদিন লাগাতাৰ বৰষুণ দিয়েই আছে একবাৰে ৰ'দ ৰ'দটো দেখাই নাই মুখখন উম বাৰিষা চে সেইকাৰণে উম
খেতি বাতি কেনেকুৱা চলিছে
খেতি বাতি
উম
খেতি বাতি ভালে চলি আছে পানী হৈছে বাৰু এতি মানুহ বিলাক কঠ যেতিয়া আহ খিঁচিছে
অ', আমাৰ এইফালে আমাৰও হেৰি কৰিছে আকৌ সিবা নিচিনা খৰাং নহয় আৰু এইবাৰ হিবা বেলেগ খৰাং হল দেই বতৰ তাকেহে এইবাৰ ধুনীয়াকে বৰষুণ চৰষুণ দি মেলি পানী চানী হেৰি কৰি থৈছে আৰু য বাৰু ঠিক আছে দিয়া তেতিয়া অ দিয়া ঠিক আছে অ উ